হেল্ল' শুনিছেনে
শুনি আছোঁ স্পিকাৰ ওচৰত লোৱা,
অ ইস্পিকাৰটো ওচৰত লৈ লৈছো কোৱা এতিয়া।
এই আগৰ নম্বৰটোতে ফোন কৰিছা নে মোক?
বাহ ইমান লাগিব লাগে ইমান লাগিব লাগে গম পাইছানে নাই?
এ তোমাক মাৰি আছো বিজি দেখা নহয় নহয় তুমি মোৰ সেই আগৰ কালি কৰা নম্বৰটোতে ফোন কৰিছা,
কালি কৰাটোতে,
অ ঠিকে আছে তেনেহ'লে।
বা ইমান মাৰি আছো ইমান মাৰি আছো একো হেৰিয়ে নহয় নহয়।
এ মোৰ তাত দেখাই আছে তোমাক বিজি বিজি বিজি এনেকে দেখাই আছে মানে আৰু মানে মই মানে তাক কৈছো এতিয়া সি কৈছে স্ক্ৰীন ৰেকৰ্ডিং কৰি দিছো, বাকি চাই দিব বোলে।
অহ,
দে কি কৰি আছা এতিয়া?
বা ইমান মাৰি আছোঁ কোনো হেৰিয়ে নাই।
উম।
বাৰুকে লাগিল আও।
উম, কি কৰি আছা কি?
গৰম পৰিছে।
সিজি গৈছোঁ আজি গোটেই সিজি গৈছোঁ।
সিজি মানে উতলি গৈছোঁ। ঘাম কদি বৈছে মানে চিন নাই।
আজি তাতকে বেছি গৰম দিছে অ'।
বাপৰে! খালানে নাই ভাত-পানী?
ভাত-পানী খালো, এ জিমৰ পা অলপ আগত আহি ভাত-পানী খালো।
অ' মই কৈছিলোঁ তোমাক অথনি তুমি হেনো জিমত আছা।
এ ৰাতিপুৱা দেখোন বৰষুণ দিলে। জিমৰ পৰা ওলাই পেলে দেখো বৰষুণ এফালে ৰদো দি আছে মানে এনেকুৱা অৱস্থা হৈ আছে। অ' বহুত জোৰে দিলে বৰষুণ, কিন্তু বৰষুণটো দি আছে কিন্তু গৰমটো একেবাৰে কমা নাই।
উম, বৰষুণ দিলে না এইটো কাৰণে গৰমটো একদম ফাটা-ফাটিকে ওলাইছে।
সেইটোয়ে, তোমালোকৰ ফালেও দিছিল নেকি বৰষুণ?
আমাৰ কিন-কিনকে পৰিছিলে‌, ইমান নহয়।
আচ্ছা, ঠিকেই আছে তেনেহলে।
কোৱা কোৱা, মই ইমান ফোন, খালো খালো খালো!
কি দি খালা আজি?
এ কণী দি খালো।
এ ঠিকে আছে।
তুমি কি দি খালা?
মই চয়া চাংছ।
ঠিকে আছে ঠিকে আছে অ'।
প্ৰটিনো খাব লাগে ন চয়াবিনটো বেছি খাব লাগে প্ৰায়। উম, চয়াবিন বনাই খালো আৰু।
অ', পিছে এতিয়া মাঁহত ক'ত?
আছে গছৰতলত বহিব গৈছে যি গৰম দিছে ভিতৰলৈ এতিয়া মই ভিতৰৰ পৰা ওলাব নোৱাৰোনে মুবাইলটোত মোৰ চাৰ্জ নাই মানে। বুজিছা চাৰ্জত লগাই থৈ দিছো।
অ'।
উপায় নাই জুই উম ফেনৰ বতাহ মানে জুই মাৰি আছে। তেনে হলে উপায় নাই আৰু মোৰ। এইটোৱে হলেও আছ ফেনৰ তলত আছ মানে ঘামি আছোগে।
উম। নাজানোৱা এনেকে চলি থাকিলে মানুহবোৰ কি হ'ব।
মানুহ-মানুহ চিন্তাই চিন্তাই মৰি যাবচোন।
তাকেইেতো। পিছে আৰু কোৱা।
কোৱা কোৱা। জিম যোৱা নাই? বৰষুণে, বৰষুণে চগী ভগী কৰিলে।
কিন কিনাই আছিল বোলে, কিন কিনাই থাকিলে বৰষুণ
নহয় মানে এতিয়া চোৱা মই-মই এতিয়াতো মই এতিয়া অকলে গলেতো নহব হয়, এতিয়া এইকেইটা এইকেইটা এতিয়া বোলে হেনো এটা হেনো হেৰিলে গ'ল আৰু এনো সেইকেইটা কলো হেনো বৰষুণ পৰি আছে আজি হেনো ৰেষ্ট। লওঁ কাইলৈ একেবাৰলৈ যাব লাগিব। বোলো হ'ব আৰু মই কৈছোঁ বোলো ভাতিবেলা ওলাবি‌ তাৰপিছত এটাই কৈছে হেনো হেৰি অ' ভতিবেলা যাব পাৰিম আৰু ভাতিবেলা ভাবি কৰি চাওঁ আৰু তাৰ পিছত যাম আৰু এনেকে কৈছে অ' বোলো তই ভাবিয়ে থাক। ভাতিবেলা যাম চাগে ভাতিবেলা
আচ্ছা, কেইটামান বজাত যাবা তেনেহ'লে?
ভাটিবেলা-ভাটিবেলা কেইটামানত যাম ভাটিবেলা তোমাৰ অকণমান ঠাণ্ডা পৰিলে যাম মানে ছটা
অ' ছটা
ছটা চাৰে ছটা নাই নহয়-নহয়।
আচ্ছা মইটো তোমাৰ
চাৰে সাতটাত-চাৰে সাতটাত আন্ধাৰ হয়হে।
অ'
কৰি আহিব লাগিব। অ'
আমাৰ জিমটো তোমাৰ ৰাতিপুৱা ছটাৰ পৰা মানে ভিৰ একেবাৰে চাৰে আঠটা লৈকে চাৰে আঠটা নটা লৈকে ভিৰ মানে একেবাৰে হৈ চাগে ইমান কুৱলি তাৰপিছত আকৌ তোমাৰ ৰাতিপুৱা আকৌ সন্ধিয়া আকৌ তোমাৰ এই চা চাৰিটা বজাৰ পৰা একেবাৰে ৰাতি আঠ নটালৈকে ভিৰ।
আচ্ছা। জিমত আৰু জিমত কি সেইখিনিত কি জিম কি সেইখনে আছে নেকি?
নাই আছে লগতে আৰু দুখন আছে মানে সেই দুখনত ইমান নাযায় মানে আমাৰখনতে বেছি গৈ আছে। উম, দিনত মই থাক অ, তাৰপিছত ৰাতি তোমাৰ চাৰ থাকে মানে জুনে
অ', ঠিকেই আছে ঠিকিছ। গৰমে কালিতকে আজি বহুত দিছে গৰম।
তাকেইতো কিমান চলি আছে বা চোৱা নাই নহয় মই বোলো চাব লাগিছিলে আজি কিমান ডিগ্ৰী মাৰিছে।
উম,
এ কি কৰো সে থাৰ্টি ফাইভ বহুত। কম কৈছা তুমি
কিমান কৈছে?
যিটো গৰম দিছে কমুৱা তোমাৰ ফৰ্টি এইট ফৰ্টি নাইন উঠিছে আজি।
অ, হে।
অ',
মই চোৱাই নাই নহয় ভিতৰত।
অ নাই এইটো তোমাৰ থাৰ্টি ফাইভ পৰিলে ইমান গৰম নপয় এতিয়া ফৰটি ইয়ট। চোৱা চোৱা আছে।
ফটি মানে থাৰ্টি নাইন ফৰটি এনেকুৱা হ'ব চাগে ফৰটি মানে ওচৰৰ হ'ব। যিহে যিহে গৰম পৰিছে বা।
একো এনে ম নিউজ এ দেখিলো কোন জেগা তাত মানে তোমাৰ হেৰি গাড়ী থৈছে। ৰাস্তাত গাড়ী মানে কি হয়। আগ আগ চাইডৰ বনেটটো মানে প্লাষ্টিকৰ এনেকে। ফুলি গ'ল মানে গৰমত।
ফুলি গ'ল।
ফুলি গ'ল তাৰপিছত তোমাৰ চেকা মানে।
অ আজি মোৰ চেণ্ডেলযোৰ শেষ হৈ গ'ল গৈ।
কেনে কে বা।
সুপুত সুপুট হৈ গ'ল গৈ আগফালে বান্দাত আছিলে। চেন্দেল একেবাৰে বেন এনেকে ভাজ লাগি গ'লগৈ।
এই ৰ'দত থয় দিছিলা চাগে।
অ ওপৰ শ্লিপাৰ হেৰিযোৰ একে হেৰি হৈ গ'লগৈ।
উ চাও তেনেহ'লে এতি কেনেকে হ'ব এতিয়া এই গৰমত যে চেন্দেলে খোজকাঢ় গৈছে।
চেন্দেলে কোজ খাই গৈছে, আৰু মানুহ আহ।
টাই কোৱাচোন হেৰি কৰা বইল দিম মানে গোটা দিম এটা তুি ৰ'দত থৈ দিয়ছোন নে সিজে নি সিজে চোৱা।
কণী ফাটি যাব। পানী, পানী, পানী, পানী, খুটি পানী খুটি হেৰি কৰি থ'ব লাগিব বাহিৰত।
অ পাই যায় পানী সতি দি থোৱা নহ'লে ভাঙি পেলাই টাৱাত তেল অকণ দি তাৱাত।
তেল অকত দি পেলাই দিমটো ভাঙিত থৈ দিয় আৰু তাত ফ্ৰাই হয় নে নহয় চোৱা।
হৈ যাব। যিটো মাৰি আছে হৈ যাব লাগে।
এ এনেকুৱা গৰম দি থাকিলে। এটা কথা ভাল একচুৱেলি তোমাৰ কি হয়। গেছৰ খৰচাটো বাচিব।
চনোই
বহুত ধুনীয়া মাৰিছে একদম।
ৰ'দ তাপতে মানে বনাব পাৰি আৰু বস্তুবোৰ। মেছেজ ক'ত বহি আছা ক'ত হেল্ল'।